হেল্ল
হেল্ল' ক'ত আছে আপুনি?
আছো মই গাঁৱতে ওলাই
অ কিবা কামত গৈছিলে নে
এ এপাক ওলাই আহিছিলো উ বজাৰ দুটামান কৰিবলৈ
অঁ বাকী এই আপোনাক কথা এটা ফোন কৰিলোঁ মই।
অ কোৱাচোন?
এই আপুনি কিয়। মাহতে মোক কৈছিলে নহয় কিবা বিজনেছ কৰা কথাতো কি হল বিজনেছ কৰা কথাতো?
অ তাকে আকৌ দাম পাৰ কিন নেকি?
অঁ দামপা কিনাটো অঁ।
অ তাকে ভাবিছো তুমি এতিয়া কি কৰাবা মইতো ভাবিছিলো দামপাৰ এখন দুখনমান লৈ আমি এনেকা হেৰিত লগাই দিওঁ
মই মোৰ - মোৰ আপত্তি মানে নাই এতিয়া মই তুমি কেতিয়া ক সেইটোৱে ৰখি আছো মইতো নে তুমি কি যেতিয়া কৰিবম ক মই তেতিয়াই কৰিব পাৰি মোৰ পইচা ৰেদি আছে।
পইচা ৰেডি আছে নেকি?
অঁ তুমি এতিয়া কেতিয়াবা ষ্টাৰ্ট কৰা?
মই তাকে মোৰ মানে সেইদিনাখন তোমাৰ ক'লো তাৰপিছত তুমি কথাটো ভালকে নপলা ন মই বোলো তাকে কি কৰা কি নকৰা খবৰে দিয়ে নে মই ৰেডিয়ে আছিলো, মই যদি তুমি কাইলৈও কয় তেনেহ'লে কাইলে যাওঁ।
অ হ'ব তেনে কাইলৈ দুটা ওলাই নো ৰাতিপুৱা?
অ পাৰি কাইলৈ দচটা বজাত ওলাই দিওঁ।
অ ঠিক আছে চ ব তুমি ক'ব পৰা ল'বা এনে আমাৰ ক'ব পৰা ল'ম বুলি ভাবিছা?
এ আমাৰ বাৰডোখৰত আছিলে ন তোমাৰ কি কয় গৰৈ মাৰি ওচৰত যে আছিলে?
অ অ তাৰপ
আহ তাপাই লম বুলিছো।
সুধিছিলা দাম - চাম কিবা সুধিছিলা নেকি?
নাই নাই তুমি সুধিছিলা নেকি? মই মানে সোধা নাই মানে কি আৰু যিমান লৈ ল'ব আৰু লৈ ল'ম আৰু কি আৰু।
নহয়। এই মানে কিমান লয় নহয় আজিকালি মানে এইবিলাক ওপৰতে বেছি পইচা গুচি যায়াই সেই কাৰণ মানে ফিক্সামটো জানিলে ভাল আকৌ এ পইচা লৈ যাম এটা তাৰ পিছত আকৌ দাম লব এটা আকৌ ঘৰলৈ আহিব লাগিব সেইটো কাৰণে বেয়া হ'ব।
চিনাকি এটা আছে সুধি চাব লাগিব ৰ'বা তেনে ভালকে তেনে।
অ তুমি সুধিছ মানে তাক এতিয়া মই এতিয়া মদত মই মিনিমাম বাজেট পাঁচটা লৈ গলো। কথা কৈছো তই একজামপুলো দিছো যদি তাত যদি সেইটো পোন্ধৰ বুলি কয় মই দচ তই আকৌ ঘৰত নিব লাগিব এতিয়া তুমি কিমান আনিম বুলি ভাবিছা?
এ মই বেছি নিদিওঁ দচ মানেই লৈ যাম।
দহল ওলাব জানো?
দহতে এ কিবা এটা কৰিব লাগিব মানে কি এ দচটা লৈ যাওঁ ন দহ এটো লৈ গৈ দৰকাৰ হলে আকৌ দুদিনমান দেৰিকে দি দিব লাগিব আৰু।
এতিয়া তোমাৰ ধৰ মূৰত কিমান হ'ব বিজে হ'ব চাগে?
উম।
পিছত এখন পাম আৰু ন?
আহাঁ এখন মানে আমি এটা কাম কৰিম নেকি? দহ অ দহ দচ ডাউন দিলে ডাউন পেমেণ্ট দছ দছ দি পেলাই ওলাই নেকি দুখন উলিয়াব পাৰিলে দুখনেই উলিয়াই ল'ম।
উম দবাৰ এটা কাম নহোবা এ পোন্ধৰ মান কদি ত্ৰিশ মান দি দুখন ওলাই দিওঁ।
অ তেনেকাও কৰিব পাৰি, কোনো আপত্ত
ধ মানে দে মই ভাবিছো মই মই আহিছো ৰ দুখন উলাই দি ধৰ
উম।
দুখন এ দাৰ পিছতো তুমি ধৰা এফালে দুখন কামত লাগি গল আমি ধক কাম কৰি তাপৰ পইচা সেইটো পইচ ত এইটো দৰকাৰ হলে ইষ্টমান দি থাকি মাহে মাহে।
দু মই, তাকে - তাকে আৰু -আৰু এটা কথা ভাবি আছিলো মই? তোমাক মই সুধিম বুলি ভাবি আছিলো, মই মানে কি আমাৰ চাপৰিত দুবিঘা মাটি আছে। মাটিৰ বিঘাত মানে মই ভাবিছিলো কি ডাঙৰকে ফাৰ্ম এখন খুলো।
অ'
তাত মানে অকল বোলে গাহৰি পুহিম তেনেকা নহয়। মানে চব থাকিব ধৰ হাঁহ, মুৰ্গী, গাহৰি, গৰু, ছাগলী, এনেকৈ চব আৰু
গম পাইছোঁ পাৰি খুলিবলৈ কিন্তু তোমাৰ মানুহ এটা লাগিব ৰাতি থাকিব কাৰণে নহ'বাতো বস্তু বি থাকিব নহয়। ক' এডাল পোৱালি এটা লৈ ল'ব ৰাতি থাকিবৰ কাৰণে
পোৱালি আছে বাৰু মানুহ মানে পোৱালি এটা আছে। মোৰ ঘৰত মানে দুটা আনি থোৱা আছে পোৱালি তাৰে এটাক তাত ৰাখি দিম আৰু লাগিলে।
অ' খালি কি জানা, মানে কথাটো এতিয়া মই তোমাক কৈছোঁ বেলেগক নকবা। এই অকণ বিশ্বাসী পোৱালি এটা হ'লে ভাল আকৌ আমি তাত নাথাকিম যে ফটকে কিবা এটা হৈ গ'লে দি
নাই-নাই-নাই এই মোৰ ঘৰত আজি পাঁচ বছৰ ধৰি সিহঁতে ইয়াতে আছে।
অ', মানে কি জানা তাত এতিয়াটো আমি সেইটো যাম আৰু বহুত
লাখত লাখৰ ওপৰত যাব, তুমি আৰে সেইটোত টেনশন ল'ব নালাগে সেইটোত মোৰ দেউতায়েও তা ধৰ গৈ থাকে চাপৰিলে গৈ থাকে অহা যোৱা কৰি থাকে যেতিয়াও চাই থাকিব। তোমালোকৰ দেউতাকো গৈ দিবা এবাক দুবাক
অ' চাব-চাব বাৰু বাকী হেৰি তোৰ ডাম্পাৰ ডাম্পাৰ দুখন যে ল'ম বুলি কলা
উম
তাৰ লগতো এতিয়া কিবা এটা জাম্পাৰ দুখনৰটো জে চি বি চেসিবিৰো কথা আহি গ'ল।
জে চি বি-জে চি বি মানে কি হ'ল জানা এখন মোৰ তাত আছে। সেইখনেদিয়ে দুখন ডাম্পাৰ চলাব পাৰোঁ আমি।
অ' পাৰি কিন্তু তাৰ মানে আকৌ ড্ৰাইভাৰ লাগিল নহয় এতিয়া।
ড্ৰাইভাৰ আছে মোৰ জে চি বিখনৰ ড্ৰাইভাৰ আছে, ডাম্পাৰৰ কাৰণে ড্ৰাইভাৰ দুটা লাগিব, আকৌ তাহাঁতক
অ'-অ', সেইটোৱে অ' মানে সিহঁতৰ বাজেট কিমান দিব লাগিব এদিনত দিনে কিমান কৰি দিব লাগিব।
দিনে কিমানকে, দিনে চিষ্টেমত নাৰাখোঁ বুজিছা, ৰাখিলে দৰ্মহা চিষ্টেম চিষ্টেমত ৰাখি দিম নেকি পোন্ধৰ, বিশ মানকে দি? উম দিনীয়া চিষ্টেমত হ'লে সিহঁতে হাজাৰ বাৰশ বিচাৰি দিব।
মানে আমি যদি দৰ্মহা চিষ্টেমত ৰাখিব যাওঁ, আমাৰ ভাল হ'ব এমাহ আমি এমাহৰ মূৰত
অ', সেইটোৱে-সেইটোৱে-সেইটোৱে আমি মাহেকীয়া চিষ্টেমতে ৰাখিম ৰাখিলে। তোমাৰ কোনোবা চিনাকি আছে নেকি ড্ৰাইভাৰ?
অ' মোৰ এনেকে আছিলি বাৰু দুটা তিনিটা মান।
আছে যদি জনাব, সিহঁতক খবৰটো সুধি চাবাচোন যে মাহেকীয়া চিষ্টেমত এনেকে কিমান কি কিহত লাগে সুধি চাবা
উম।
পাৰিলে মানে তুমি হেৰি মানত ৰাখিব চাই কৰিবা আৰু কাৰণ তোমাৰ হাইষ্ট টু হাইষ্ট টুৱেণ্টি। তাৰ ওপৰত নাযাবা আৰু।
অ', নাই-নাই মই তাত তলতে ভাবি আছোঁ মই ভাবিছোঁ ষোল্ল, চৈধ্য এনেকুৱা মান ভাবি আছোঁ।
অ' হ'ব মই ম মোৰ ফালৰ পৰা কৈ থৈছোঁ আৰু টুৱেণ্টি মানৰ ভিতৰত
অ' মানে কি জানাঁ এতিয়া পোন্ধৰ ষোল্ল বা বিশ টো হৈ গ'লে বহুত হৈ যায়।
শুনিছানে নাই?
অ' কোৱা বিশটো হৈ গ'লে বেছি হৈ যায়। মানে বিশটো হৈ গ'লে বহুত হৈ যায়।
ন' বহুত হৈ যায় গম পাইছোঁ, মানে নামানিবও পাৰে ন', আজিকালি জানাই আৰু।
অ', এইটো হয়, উম-উম বুজিছোঁ-বুজিছোঁ মানে সিহঁতক সিহঁতক মানে আমি ক'ব লাগিব ধৰা মিনিমাম আমি তোক ষোল্ল
নহয় তুমি ফাৰ্ষ্টতে প তুমি ফাৰ্ষ্টতে পাৰিলে পোন্ধৰতে ষ্টাৰ্ট কৰিবা যে ক'বা পোন্ধৰ মানে দিব পাৰে।
অ', মানে কি জানা লাষ্টত বঢ়াই দিম লাগিলে কিন্তু প্ৰথমতে এনে কৰি লওঁকচোন এমাহ দুমাহ মান।
সেইটোৱে এমাহ দুমাহ মান কৰি লওঁ।
এতিয়া মানে আমি এতিয়া ফটোকো গাড়ী দুখন লৈ লম, তাততো আমাৰ কমেওঁ টো ত্ৰি ত্ৰিশ চল্লিশ হাজাৰ টকা গুচি
উ', তাকে-তাকে আৰু এটা শুনা-শুনা অ সেইটোৱে সেই টোৱে মোৰ কথাটো শুনাচোন হেৰি কি কয় এই মই যোনটো ফাৰ্মৰ কথা কৈছো ন তোমাক ফাৰ্মখনন মানে এতিয়া তোমাৰ কোনোবা চিনাকি আছে নেকি যত তোমাৰ হেৰি এই চ'লাৰ লাইটৰ কানেকশ্যনটো যোনটো চলাৰ-চলাৰ চিচ তেমটো সেইটো মানে সেইটো সেইটো কাৰণে সেইটো আনিবলৈ, কাৰণ সেইটোতো দুই দুই লাখ মান পৰে নেকি?
উম, অ', পৰিব কাৰণ আমি ভালটো লগাম না?
অ', ভালটোৱে লগাব লাগিব। ডাঙৰ ফাৰ্ম খন, দুবিঘা মাটি ন?
উম', গম পাইছোঁ মোৰ চিনাকি আছে বাৰু মই তোমাক মই কাইলৈ ফোন কৰিম বাৰু। কাইলৈ ফোন কৰি তোমাৰ লগত কথা পতাম মইও কথা পাতিম বাৰু।
উম তুমি পাতি লবা অ তুমি পাতিলে হ'ব দিয়া একোই কথা নাই। আৰু শুনা উম। অ', হ'ব-হ'ব তুমি পাতি মোক জনাই দিলেও কোনো কথা নাই। আৰু পাৰিলে শুনাচোন মানে হেৰি এ যোনখন মানে মই যোনটো ফাৰ্মৰ কথাটো মেইন দেই ফাৰ্মৰ কথাট টো কও এই দাম্পাৰটোতো লৈ লোৱা পাছত চলি থাকিব। ফাৰ্মটো কাৰণে মানে শুনা ফাৰ্মটো কান ধৰ ইপাকে সিপাকে অহা যোৱা কৰিব বা কিবা কৰিব কাৰনেতো আমাকো বাহন এখন লাগিব। তাৰ কাৰণে এই জিপ চি এখন চাবাচোন।
জিপচি এখন ন। মোৰ লগত চিনাকি মানুহ এটা আছিল জিপচিখন বিকা কথা কৈ আছিল বাৰু।
উম মই লৈলও মোক লাগেই এনেইও।
অ মানে কিবা সি মোক হেৰি কৈ আছে এতিয়া ই মোৰ এক প পঞ্চাশ বা। কিবা দিম বুলি কৈ আছে।
অকমান কিবা এটা মিলাই লোৱা মিলাব দিয়া কাইলে পৰহি মানতে।
অ মানে সি ভাবি ই মানে এক চল্লিশৰ তলৰ চল্লিশৰ ওপৰত মানে তলৰ নিদিয়ে এক চল্লিশ দিম বুলি কৈ আছে।
আচ্ছা -
মানে জীপখন মানে ধুনীয়া আছিলে।
আচ্ছা
তুমি কি ল' ল'বা নেকি?
ম লং লং লাগি আছে মানে মোক লাগেই এখন
অ তুমি সিমান দামত লৈ যোৱা বা তুমি নহত তুমি বুলি নহয় তোমাৰ যদি নাই কোৱা দুইটা মিলাই লৈ লওঁ জিপচিখন।
এ হ'ব মোৰ তাত আছে মানে মই জিপ চি এই গডী এখন এনেও লও লও লাগিয়ে আছিলে মানে দেউতাও কৈ আছিলে তোৰ।
নহয় হয় লাগে লাগে এতিয়া তুমি চাপৰি কাম কৰিবা না চাব ডেইলি তোমাৰ খোজ কঢ়িবলৈ অসুবিধা হয় নহয়।
এতিয়া খোজকাঢ়ি যোৱাত ন খোজ কাঢ়ি নাযায বাইক লৈ যায় কিন্তু বাইক লৈ যাবলৈ হ'লেও এ দিগদাৰ হয় দিয়াচোন বস্তু ভাৰ বান্ধী নিয়াতকে ভাল। একেবাৰে যদি ধৰ জিপচি এখনত ধৰ পানী চানী খিনি নিবলৈকে। বস্তু বাহতি বজাৰ চজাৰ সেইটোৱে ফানখন এই সেইটোৱে সেইটোৱে। আৰু বিশেষকে ফাৰ্ম খনৰ মানে মই কি ভাবিছো কি ধৰণে ভাবিছো জানা এটা মানে। উম মই মানে ভাবি আছো মাজত ধুনীয়াকে এটা পুখুৰী খান্দিম।
অ পাৰি পাৰি তুমি ভাল-
মানে উ কথাটো শুনা মোৰ মই মোৰ প্লেনটো শুনা কেনেকা ভাবিছো। চাইডে চাইডে ধৰ ফাৰ্ম কেইখন থাকিব এক চাইডত ধৰ তোমাৰ এটা কৰ্ণাৰত থাকিলে ধৰ মুৰ্গী- এটা কৰণাত থাকিল হাঁহৰ ফাৰ্মখন এটা কৰণাত- থাকিল ধৰ তোমাৰ গাহৰি ফাৰ্মখন এটা চাইডে ধৰ গৰুও থাকিলে। এটা চাইডে ছাগলী খিনি থাকিলে। মাজত - মাজত ধৰ বহুত স্পেচ থাকি যাব ন সেই স্পেচটো অ সেই জেগাটোত মানে আমি কি কৰিম এটা ডাঙৰকে উ খিচাৰিখিনি দিম, তাত আমি যদি মাছটো দি দিওঁ
অ।
আমাৰ সেইখন ধুনীয়া ফাৰ্ম এখন চলি গ'ল।
উম তুমি ভাল ভাবিছা? মই আৰু এটা কথা ভাবিছিলো? মই ভাবিছিলোঁ আমি চ'লাৰটো লগাম চ'লাৰটোৰ লগাওঁতে কেই দিন মান দেৰি লাগিব।
উম।
কিবা চে এই চোৱাটো বতোৱাৰ আগতে আমি ভালকে ডাঙৰ কিনি লগাই দিওঁ নেকি এক্সট্ৰা তাতকৈ?
পাৰা যায় পাৰা যায়।
মানে কিয় জানা? চোৱাটো লগাওঁতে লগাওঁতে বহু দেৰি যায় আমি বিজনেছটো দেৰি লৈকে ৰখি থাকিব নোৱাৰিম নহয় আমি।
অ সেইটোৱে, নহ নহ এতিয়া মতে নাই আমি কালি যদি আমি যদি উম দাম্পাৰ ল'ব যাওঁ।
ওম।
কালি যদি দাম্পাৰটো লৈ লোৱা হয় তেনেহ'লে আমি পৰহিলে তেন্তে আমাৰ আমি তেনে পৰষিৰ পৰা এটা কাম কৰিম তেনে ফাৰ্মৰ কামটো এটা ষ্টাৰ্ট কৰি দিম, ফাৰ্মৰ কামটো কাৰণে আমি মাটি - চাটি পেলাই ধুনীয়াকৈ ভেটিটো ভেটি ল'ম আৰু আমি কি কৰিম ফেঞ্চিং দি মানে মই মই ভাবিছো দেই ফেঞ্চি দি পেলাই গোটেই বাউণ্ডৰীটো মাৰি লম।
অ তুমি ভাল ভাবিছা কথাটো কাৰণ তেতিয়া কোনো অসুবিধাও নহয় একো প্ৰব্লেমো নহয় তেতিয়া।
সেই ফেঞ্চিং দি যদি গোটেই বাউণ্ডেৰীটো মাৰি লওঁ মাজত উম উম ফিছাৰিটো পুখুৰীটো চাইডতে ধৰ বেছি ডাঙৰকে নাঢালাকে। অলপ সৰুকে ঘৰ এটা বনাই ললো, মানে ধৰা আমিও গলো আমি গ'লো ধৰ অকণমান সময় জিৰণি লব পৰাকে।
উম পুখুৰী যেতিয়া খান্দিমেই, যেতিয়া পুখুৰীটো খাওঁ যে মাছৰ পজাত দি দিওঁ জিৰণি।
অ সেইটোৱে - সেইটোৱে মই সেইটোৱে কৈছো মাছ দিম বা
কি কি কি মাছ দিবানো তুমি এনেই? মানে কোনটো মাছত দিলে বেছি ভাল হব? মোৰ মনে এইবিলাক ইমান আইডিয়া নাই। ত তুমি কোৱাচোন কি দিবা?
বস্তুত মাছৰ বিষয়টোত লৈ ময়ো ইমান ভালকে মানে নাজানো কিন্তু হ'লেও এতিয়া কাবাৰ পৰা সুধিব লাগিব কাবাৰ সুধিম ৰ'বা। এই লগৰ এজন আছে তাকে সুধি চাম ৰবাচোন?
উম বাকী তোমাৰ এনেই পু তুমি পুখুৰীটো তুমি পুুখুৰীটো কিমান মানে ডাঙৰ ভিতৰত মানে কিমান ডাঙৰকৈ খানিম বুলি ভাবিছা?
ডাঙৰ মানে এই তুমি আমাৰ বেক চাইড যে এটা পুখুৰী আছে দেখিছা?
অহ অ অ অ।
এই তোমাৰ হেৰি ওচৰত
এ দবিছিয়া ফালে জালে যে পায় যে। সেই পুুৰীটোতকে অকণমান পাৰিলে ডাঙৰে কৰিম।
উম মানে কি জানা? পুখুৰীতো আমি যদি খাওঁ যদি আমাৰ আমাৰ নিজৰ দাম পাতে সেয়া মাতি আমি বেলেগে বেছ
উম সেইটো সেইটো কাৰণে সেইটো কাৰণেই কৈছোঁ আৰে নহয় নহয়। আমি পুখুৰীটো খন্দাই দিয়াৰ লগে লগে আমাৰ সেইখিনি মাটিয়ে আমাৰ ফাৰ্মৰ গোটেই বাউণ্ডৰীটো কাৰণে আমাৰ মানে জত তোমাৰ ফাৰ্মখন অকন ওখ কৰি ল'ব লাগিব ন, তাৰ কাৰণে আমাৰ সেইটোৰ কাৰণে চাপৰি পানীও আহি যাব হয় দে।
উম উম।
আৰু আৰু এটা বস্তু লব লাগিব তোমাৰ হেৰি কি কয় মানে চাংঘৰ বনাবৰ কাৰণে যে আমাৰ এতিয়া দিগদাৰ হ'ব।
অঁ চাংঘৰ?
চাংঘৰ বনাব কাৰণে বাঁহেদি বনাব দিগদাৰ হ'ব। ত' মই কি ভাবি আছো, এটা টেন বনাই দিও নেকি লোহাৰৰ যে তোমাৰ এইটো যে বনাব পাৰি যে। সেইটো দিয়ে আহ। সেইটো দিয়ে মানে তাত এটা বনাই থ'ব লাগিব কাৰণ কেতিয়াবা বি বিপদে আপদে দৰকাৰ হৈ যাব পাৰে ন? হাতী অ অ', সেইটোৱে-সেইটোৱে-সেইটোৱে।
বাকী তুমি ভালেই ভাবিছা চব মানে গোটেইখিনি এষ্টিমেট, মানে গোটেইখিনি মিলাই আমাৰটো কমেও পঞ্চাছ মানৰ ওপৰত গৈ আছে।
এ পঞ্চাশ জানোঁ কিমান যাব? নব্বৈ মানো গুচি যাব পাৰে।
অ'। মানে মই কি ভাবোঁ জানা? লাগিলে যাওঁক, কিন্তু পইচাটো আমাৰ আমি যোনটো পাম যিটো ভালকে পাওঁ আৰু। মই মই একো তাত মানে অনিষ্ট হোৱাটো নিবিচাৰোঁ।
অ', সেইটোৱে-সেইটোৱে অনিষ্ট কেতিয়াও নহয়, যদি আমি দুইটাই মন দি কাম কৰো এতিয়াও অনিষ্ট নহয়। একদম মানে মেইন কথা সেইটোয়ে আৰু অনিষ্ট হবলৈ হলে আমি ফাং ফুং মাৰিলে অনিষ্ট হ'ব, যদি আমি যদি ভালকে মন্দিৰ কামটো কৰোঁ অনিষ্ট কেতিয়াও নহয়।
হয়, মানে কিছু এনেকুৱা এতিয়া মূৰটো মোৰ বেলেগ কাম তোমাৰ বেলেগ কাম হয়, এনি টম লাগি থাকিব নোৱাৰিম নহয়। আমি যোনবোৰ পোৱালি দিম সেই পোৱালি তাত ভালকৈ লাগি থাকে আৰু।
মানে মই কি ভাবিছো জানা? তাত এটা মানুহে নহব কিন্তু।
উম, গম তাত আমাৰ মাহ মান লাগিবই।
দুটা তিনিটা মানুহ দি দিয়াটো ভাল হ'ব কাৰণ আৰু পাৰিলে মঠ চোৱা মইটো বুলি কৈছোঁ। আৰু এটা মই আৰু এটা দুটা বিচাৰিম, তুমিও পাৰিলে বিচাৰিবা কাৰণ বিশ্বাসী মানুহ লাগিব। কাৰণ